হেল্ল' অ', কোৱা। কেনে আছা?
অহ, ভালে আছিলো তুমি?
অ', ভালে, ভালে। কোৱা
উম।
আছো ঘৰত। এতি আছ। চাহ, চাহ খাই কেনে তুমি? তুমি কি কৰি আছা?
ময়ো আছো এনে। পঢ়ি পঢ়িব বহিছো এতিয়া। চাহ তাহ খা খাওঁ খাওঁ কেনে বহিছোঁ। কি কৈছা তুমি?
মই চাহ, মেগী আৰু বা, এইটো কি বুলি ক'লে? আহ, মিঠাই। আৰু এটা পেষ্ট্ৰী, পেষ্ট্ৰী আনিছিলোঁ ইয়াৰে। প, এ, মানে ঘৰৰ কাষত এটা ভাল চুইটৰ এইটো শ্ব'প আছে। কলিতা বুলি, কলিতা চুইট হাউচ। তাৰ পৰা তে এইটো পেষ্ট্ৰ্ৰ বিলাক বহুত ভাল হয়।
অ' ময়ো শুনিছোঁ, এইটো দোকানৰ কথা। অ' ভাল হয় ন? যাব লাগিল। আজি আমি মোক প, কালি পোৱা নাই, উম। অ'।
বাকী, বাকী খবৰ কিবা, ভাল?
সেইবোৰ চাগৈ টো মোৰ ভালেই, হেৰি। এতিয়া হেৰি বন্ধু পিছতো, ভাবিছিলোঁ যে, হেৰি যাম কব
ক'ত যাবা?
অ' সেইটোৱে ভাবিছোঁ এতিয়া, গাঁৱতে যাওঁ নেকি!
অ', গা-গাঁও ক'ত? গাঁওতটো ক'ত? তোমাৰ!
অ' বিহাৰৰ।
বিহাৰত ক'ত?
অ', বিহাৰত হেৰি, পাটনা।
আচ্ছা, আচ্ছা, আচ্ছা।
উম। অ', এতিয়া সৰু থাকোতেইটো, যেতিয়া বন্ধ দিছিলে টো, ভাল, গৈছিলোঁ। কিন্তু আজিকালি টো ইমান যোৱা নহয়, কিন্তু এইবাৰ ভাবিছোঁ যে, বন্ধ দিছে, বহুত দিনৰ কাৰণে ত' যাম। অ'। এতিয়াই, অ', এইটো চিজনো ভাল হয় ন! এতিয়াতো চব আম-চাম, আম, আমৰ চিজন আছে। লিচ্চি, পাম।
অহ। হয় নেকি? এই, মই বহুত দিনে এইবিলাক খোৱাই নাই। তা আমবিলাকৰ ভেৰাইটিও বেলেগ বেলেগ থাকে ন?
অ বহুত, অ বহুত ধৰণৰ থাকে। যেনেকে এতিয়া, হেৰি হল আহ লেংগেৰা আম আৰু হেমসাগৰ আৰু এ কিবা কিবি অ'। চব পায় তাতে।
অ'।
আৰু লিচি। লিচি, মধুুৰিআম চব মানে বহুত গছ আছে। এইবোৰৰ খেত আছে তাতে, হেৰি অ' চৰ্চ'ৰ খেত আছে। তাৰপিছত অ' হেৰি চাউলৰ আছে। আছে। তাৰপিছত দালিও আছে। উম। কিন্তু মই টো এতিয়া, এতিয়া কি হ'ল এতিয়া চিজন টো গৰম, গৰম দিছে ন? এতিয়াতো মানে লিচি আৰু আম। আম বেছি পাবা তাতে। ত' মই সেইটো খাবৰ কাৰণে গৈ আছো।
আচ্ছা, আচ্ছা।
তাতে বিহাৰৰ আমবিলাক বহুত মিঠা হয়।
হয় নেকি? মইয়ো শুনিছোঁ এইবুলি, মইয়ো শুনিছো আৰু তাতে ভেৰাইটিজো বহুত থাকে। এইবিলাকো মই শুনিছোঁ।
অ' মই মইতো ইয়াতে গুৱাহাটীত কিনা আম বিলাক একদম ভালে নালাগে। বিহাৰৰ পৰা যি আম আহে, সেইটোৱে ভাল লাগে খাই। সেইটো বেছি মিঠা হয়, একদম টেঙা নহয়। যেতিয়া তুমি যদি হেৰি, কাচা আম খাবা ন? যদি পেৰৰ পৰা ছিঙি। সেইটোও মিঠ টেঙা নহয় জানা, সেইটোও মিঠায়ে হয়।
অ'।
অ' তেনেকা আৰু। আৰু লিচিটো এতিয়া মানে আমাৰ আৰু চাৰিটা পাঁচটা গছ আছে লিচিৰ আৰু আমৰ গছটোতো বহুতে আছে। কি ক'ম আৰু বহুত আছিল। ত' এইটো লিচিও তাতে ভাল অ'।
অ', গুৱাহাটীৰ লিচি বিলাকতো সৰু সৰু থাকে তাত। তাৰ লিচিবিলাকে ডাঙৰ থাকে ন? মই এনেও এইফালে মই এ, এ, এ মই এইফালে মানে ইউ পি বিহাৰৰ এইফালে যেতিয়া মই ট্ৰেইনেদি যেতিয়াও যাওঁ ন, তাতে লিচি বিলাক চাওঁ। এ বহুত গাৱঁৰ তোমালোক, এ আমাৰ এই গুৱাহাটীৰ বিলাকতো সৰু সৰু অকমান থাকে ন? তাৰ বিলাক অকমান ডাঙৰ অ', থাকে।
অ', সেইদিনা মোৰ দেউতা আনিছে লিচি হা, বহুত লিচি আনিছে। সেইটো লিচি চাগে গাৰ' হিলচৰ পৰা আনিছে নেকি। ইয়াতে গুৱাহাটীত বিক্ৰী কৰি আছে। একদম সৰু সৰু আৰু একদম গুটিয়ে বেছি ডাঙৰ তাত একো নাইয়ে। মানে ইমান সৰু সৰু লিচি, একো খাই ভাল লগা নাই। কিন্তু বিহাৰৰ লিচি খালে তুমি ক'বা যে, অ' এইটো লিচি হয় একদম মানে বহুত টেষ্টি হয়। বহুত মজা লাগে খাই। অ',। সেইটো যাম ভাবিছ তো, এতিয়া ওলাম আৰু কালি পৰখি।
আচ্ছা, আচ্ছা। কি ট্ৰেইন ট্ৰেইনেদি ট্ৰেইনেদি যাব। কি ট্ৰেইন? তাৰ টাইমটো টাইমিংটো কেতিয়া তাৰ? আচ্ছা, আচ্ছা, নাই টাইমিংটো কেতিয়া এইটো কৈ আছোঁ।
গধূলি টাইমত। আছে টিকেট অ', হেৰি বেছি ঘণ্টা নালাগে ওঠৰ ঘণ্টাত পাই যাম মই।
অ', অ' বেছিৰ বিহাৰ। বেছি টাইম নালাগে। বঢ়িয়া, তাতে তাতেতো গ গৰমো বেছি হ'ব। গুৱাহাটীৰ পৰা।
অ', তাতে গৰম বেছি হয় কিন্তু, ইয়াতে গুৱাহাটীত কি আছে যে গুৱাহাটীত ইমান গছ নাই এইটোত চিটি হয় ন। গাঁৱতটো তেনেকুৱাঁ মানে গৰমতটো আছে বেছি কিন্তু তাতে গছ বিলাক আছ তুমি গছৰ তলত বহিলে একদম বতাহ মাৰি থাকিব সেইটো ভাল লাগে। আৰু তুমি গধূলি উম', টাইমত যদি তুমি এনে ওলাই যোৱা, এনে খোজ কঢ়ি থাকা, তেতিয়া ইমান ভাল বতাহ আহে, সেইটো ভাল লাগে। তাতে ইয়াত চিটিত যেনেকুৱা বহুত হেৰি আছে ন, জাম আছে ইমান হেৰি আছে, পলিউচন আছে, তাতেটো তুমি একদম চব গছ-চছ আছে, ঠাণ্ডা ঠাণ্ডা ইমান হেৰি ট্ৰেফিক নাই একো নাই ত' তাপা? ভালেই লাগে মানে চোকুন লাগে আৰু তাতে যাই অশান্তি নালাগে অ' আৰু আজিকালিটো লাইট-চাইট চব আহি গৈছে কেন আগৰ নিচনা নহয়। আগত যেতিয়া বহুত সৰু থাকোতে অ', যেতিয়া মই গৈছোঁ। হেল্ল, তেতিয়া বহুত মানে হেৰি। বিজলী বহুত দিগদাৰ লাই হেৰি নিদিয়ে। লাইট নিদিয়ে অ, আজিকালি পানীও ভালকে আহে। বিজলীও ঠিকে আছে, ম-চব আৰু তাতে একো অসুবিধা নাই।
অ, ভালে এই মইওঁ বহুত দিন হ'লদে ট্ৰেইনত চৰাই নাই।
অ', তুমি লি-লিট্টি চ'খা খাইছানে? বিহাৰৰ একদম মেইন
মই অ', খাইছোঁ মই খাইছিলোঁ তোমাৰ ইয়াতে অ', গৰখপুৰত খাইছিলোঁ। অ', ইউ পি ইউ পি, ইউ পি গৰখপুৰত মই খাইছিলোঁ এইটো, লিট্টি চ'খা।
ক'ত খাইছিলাঁ?
গৰখপুৰ গৰখপুৰ ইউ প
গৰখপুৰত অ', অ, তাতেও পায় কিন্তু গোটেই বিহাৰটো একেলগতে পৰে ন? কিন্তু মই সেইটো বিহাৰত মুজাপ্পৰফৰপুৰ আৰু হাজিপুৰ তাতে গৈছিলো। মানে মোৰ ঘৰৰ পৰা বে ছি দূৰ নহয়। ত-তাতে খাইছিলো। তাতে একদম চোলহাত বনাই হা। এনেতো বহুত যাগাত তে-হেৰিত তেলত ভাজি দিয়ে কিন্তু, ভাল যি লিটি হয় আমাৰ সেইটো আ-আগত দিয়ে মানে হেৰি-সেইটো চাই ন কৰে অ'। তেলত ত-মই তেনেকুৱা খাইছো আৰু লগ ওপৰত এই এইটো বিলাহী চাটনি। উম, আৰু বেঙেনাও চাটনি।
অ, এইটোতো মই খাইছো কিন্তু আৰু আৰু এটা ভাল লাগে কি বুলি কয় এইটো লিট্টি আৰু এইটো মটনৰ ম-মটন মটনৰ লগত এইটোও ভাল লাগে। ম-লিট্টিৰ ভিতৰত-লিট্টিৰ ভিত তেতিয়া নহয় এনে ছোক অ, মানে এইটো অ লিট্টিৰ লগ-অ বেলেগ
উম, অ', একদম অ', জোলৰ নিচিনা বনাই। অ', সেইটো খোৱা নাই। কিন্তু সেইটোও খাব ইচ্ছা আছে। বিহাৰত আজিকালি মানে বহুত ভাল সেইটোওঁ দিয়ে হাঁ। বিহাৰত মই এটা বস্তু খাইছো বাৰ্গাৰৰ ভিতৰত চাওমিন দিয়ে। শুনানা ইয়াতেতো যেনেকে হাৰ্ডাৰৰ ভিতৰত চিকেন দিয়ে ন, কিবা দিয়ে, পেটি দিয়ে, কিন্তু অ', বিহাৰত তুমি বাৰ্গাৰ খালে তাৰ ভিতৰত তোমাৰ চাওমিন দিয়ে।
অ', ন'এনেওঁ মই এনেওঁ তোমাৰ এইটো ইউ পি, বিহাৰ এইফালে তোমাৰ ভেজ অপচন বহুত বেছি আছে। আমাৰ গুৱাহাটীত ইমান ভেজ অপচন নাই ন।
নন ভেজও আছে ভাল ভেজও আছে তাতে তুমি হেৰি কিমা কিমা ৰল খাইছো তাৰ পিছত মই হেৰি কাবাব খাইছো সেইবিলাক মোৰ বহুত ভাল লাগে ইয়তেো গুৱাহাটীত তেনেকুৱা ইমান হেৰি নাই আজিকালি লাহে লাহে আহি আছে কিন্তু বেলেগ জোগাত যেনেকে কলকাতা দেল্হী বিহাৰ এইবোৰত যেনেকে মানে ষ্ট্ৰিট ফুড ইমান আছে ন ইমান গুৱাহাটী কি নাই
উম গম পাইছো গম পাইছো গম পাইছো
অ সেইটোয়ে সেইকাৰণে মাজে মাজে যাই থাকিব লাগে বাহিৰত চৰি ইয়াত ইয়াৰ খানা খাই খাই আমনি লাগি গ'লছে
অ নাই নাই নাই অকমান েষ্টটো অকমান অকমান বেলেগ বেলেগ কৰিব লাগে তো
উ অ অ উ উ তয়ে এতিয়া তাতে যায় অ
কোন কোন যাব ফেমিলিৰ লগত নাই নে ফ্ৰেণ্ডছৰ লগত
মই যাম আৰু মোৰ ভাইটি আছে মোৰ লগত মোৰ ভাইটি যাব অ মোৰ ভাইটি টো মানে মোৰ মামাৰ ল'ৰা সেইটো তাতে থাকে কিন্তু ইয়াতে আহি ছে এনে গুৱাহাটী হৈ গৈ দুই মাহ আগত আহিছিলে এনেই ফুৰিবৰ কাৰণে এতিয়া সি যাব আকৌ গাঁও তাৰ লগত ময়ো যাম ই পৰা পাটনা যাম পাটনাৰ পৰা হেৰি মুজফ্ফৰপুৰ যাম
আচ্ছা আচ্ছা আচ্া ইয়াৰ পৰা পাটনা তোমাৰ ওঠৰ ঘণ্টা আৰু
অ তাতে দুই তিনি ঘন্টা লাগিব আৰু অলপ গা মানে পাটনাতো বহুত আজিকালি জাম হয় সেই ত পাটনা টো চিটি হয় শূন সেইকাৰণে অ কে পাটন বহু মানে হেৰি কৰি দিছে তাতে অভাৰ ব্ৰিজ বনিছে তাৰ পিছত মল চল চব আছে মানে একদম চিটিৰ নিচিনাই কৰি দিছে
অ এইটো তাতে কি ট্ৰেইনৰ পৰা নামি কিনে তুমি ্ৰান্সপৰ্টত বছত যাবা নে
ইয়াৰ পৰাতো ট্ৰেইনত যাম ট্ৰেইনত তাতে পাই এটা গাড়ী কৰি ল'ম। গাড়ী ভাড়া কৰিব লাগে। ত, গাড়ী ভাড়া কৰি যাম অ'। বেছি পইচা নালাগে। অ', পাঞ্চশ পাংশ টকা অ', সাতশ টকা ল'ব নেকি?
আচ্ছা, আচ্ছা, আচ্ছা ঠিকেই আছে।
সেইটোৱেই তাতে থাকিম কেইদিনমান, তাৰপিছত ইয়াতেতো হেৰি আছে ন। আকৌ এতিয়া আহিবৈ লাগ থাকিব, বেছি দিনতো বাহিৰত থাকিব নোৱাৰো। আৰু তাতে গৰমো বেছ চিনা ইয়াতে গুৱাহাটীতো বহুত গৰম। কিন্তু সেয়াই ইয়াতে এনে সৰু পৰা থাকিছোতো হৈ যায় আৰু কিন্তু বাহিৰতটো গৰম বেলেগ ন। এদাম হাত চাত পুৰি যায়, বাহিৰত ওলাবই নোৱাৰে ইমান গৰম। উম। বাকী, তুমি কি কৰিছা?
মই এতিয়া জাষ্ট ভাত চাত বনোৱা শেষ হৈছে, এতিয়া চাওঁ। কি কৰোঁ, কি নকৰোঁ টিভি চাম অকমান।
ময়ো, ময়ো যাওঁ অলপ মোক হেৰি, চব কাপোৰ চাপোৰ পেকিং কৰিব লাগিব ন, মোৰ ট্ৰেইন আছে ত' মোক যাব লাগিব। বাকী তাৰপিছত, অ', এতিয়াক অলপ ভাত চাত বনাম, খাম।
আচ্ছা, আচ্ছা, এনে কি বনাবা?
ছো গেছত, এনে হেৰি বনাম, চবজি বনাম আলু ভেন্দি আৰু ৰুটি বনাম।
আচ্ছা আচ্ছা। ঠিকে আছে, ঠিকে আছে।
তুমিও খোৱা অলপ বাহিৰত যা
অ অ মই এতিয়া আকৌ বনাই চনাই, অ।
ঠিক আছে দিয়া।
অ'কে অ'কে বাই বাই।
আহ।